হয় কওকচোন।
আপুনি কি কৰি আছে।
আছো ৰ'ব কওকচোন।
এটি বিষয়ে আলোচনা কৰিবলগীয়া আছিল। আপোনাৰ হাতত সময় আছেনে।
হয় নিশ্চয় কওকচোন। কি বিষয় আলোচনা কৰিবলগীয়া আছে।
আপোনালোকৰ ফালে কি-কি উৎসৱ পালন কৰা হয় অলপ কওকচোন।
হয় আমাৰ ইয়াত হলী, দীপাৱলী, দুৰ্গা পূজা বিহু আদিও উদযাপন কৰা হয়।
হয়-হয়। আপুনি মোক অলপ বিহুৰ বিষয়ে ক'ব পাৰিবনে?
হয়, নিশ্চয় বিহু অসমৰ জাতীয় উৎসৱ। অসমত বছৰত তিনটা বিহু পালন কৰা হয়। যেনে - বহাগ বিহু, কাতি বিহু, মাঘ বিহু।
হয় - হয়
বহাগ বিহু অসমীয়া নৱবৰ্ষৰ আৰম্ভণিৰেই লগে - লগেই - উদযাপন কৰা হয়। এই সময়ত প্ৰকৃতিয়ে নতুন ৰূপ লয়। মানুহে নতুন কাপোৰ পিন্ধে গামোচা উপহাৰ দিয়ে আমাৰ বহাগ বিহু সাত দিনা উদযাপন কৰা হয়।
হয় - হয়।
সাত বিহু কেইটিৰ নাম হৈছে প্ৰথম দিনা গৰু বিহু - দ্বিতীয় দিনা মানুহ বিহু, তৃতীয় দিনা গোসাঁই বিহু। চতুৰ্থ দিনা কুটুম বিহু পঞ্চম দিনা মেলা বিহু, ষষ্ঠ দিনা চেৰা বিহু, আৰু সপ্তমীৰ দিনা চেনেহী বিহু ইত্যাদি।
হয়, হয়, বহাগ বিহুৰ আগদিনা দুমাহীৰ দিনা আপুনি কি ধৰণে পালন কৰে কওঁকচোন?
হয়, বহাগ বিহুৰ আগদিনা গৰু বিহু বুলি কোৱা হয়। সেইদিনা গৰুবোৰক নদী, খালত গা ধুৱোৱা হয়। হালদি, মাহ আদি লগাই গা ধুওৱা হয়। লাও বেঙেনা হালদি আদি মালা গুঠি ডিঙিত ওলমাই দি আৰু গধূলি নতুন পগাৰে বান্ধি বিচনীৰে বিচি দিয়ে তাৰ পাছত মানুহে বিচনীৰ ব্যৱহাৰ কৰিব পাৰে।
হয়- হয় আমাৰ ইয়াতো। এই একেই নিয়মে গৰু বিহু পালন কৰা হয়।
হয়। এই বিহুত মানুহে নাচে, গীত গায়, আৰু আত্মীয় স্বজনক লগ পায়। এই বিহু আনন্দ আৰু উৎসাহৰ প্ৰতীক।
ধন্যবাদ।
আপুনি কাতি বিহুৰ বিষয়ে অলপ ক'ব পাৰিবনে?
হয়- হয় নিশ্চয়। কাতি বিহু আহিন মাহত পালন কৰা হয়। এই সময়ত খেতিত ধান থকাৰ বাবে। কৃষকসকলে খেতি পথাৰত আৰু তুলসীৰ তলত চাকি জ্বলায়। আৰু ভাল শস্যৰ বাবে প্ৰাৰ্থনা কৰে সাধাৰণতে কাতি বিহুক কঙালী বিহুও বোলা হয়।
হয় হয়।
আপোনালোকৰ ফালে মাঘ বিহু কি ধৰণে উদযাপন কৰা হয় কওকচোন।
হয়- হয় নিশ্চয় মাঘ বিহু বা ভোগালী বিহু শস্য চপোৱাৰ পিছত উদযাপন কৰা হয়। এই সময়ত মানুহে বিহুৰ দুই, তিনিদিন আগত বহুতো উপকৰণ তৈয়াৰ কৰে। যেনে পিঠা, লাৰু, চিৰা, দৈ, আদি তৈয়াৰ কৰা হয়।
হয় হয় পিঠা বহুতো ধৰণৰ তৈয়াৰ কৰা হয় আমাৰ ইয়াতো।
হয় হয়। আপোনালোকৰ ফালে কি কি পিঠা তৈয়াৰ কৰা হ'য় কওকচোন।
হয়, আমাৰ ইয়াত বহুতো ধৰণৰ পিঠা তৈয়াৰ কৰা হয়। কিছুমান, তাৰে ভিতৰত কিছুমান জনপ্ৰিয় পিঠা হ'ল ঘিলা পিঠা, তিল পিঠা। টেকেলি পিঠা। চিৰাপ পিঠা চুঙা পিঠা নাৰিকল পিঠা ভাপত দিয়া পিঠা খোলা চাপৰীয়া পিঠা আদি
হয় হয় আমাৰ ইয়াতো তেল পিঠা চুকুলি পিঠা আৰু লাও পিঠাও বনোৱা হ হয় আৰু বিভিন্ন ধৰণৰ লাৰু বনোৱা হয়
হয় হয়
বিভিন্ন ধৰণৰ লাৰুৰ ভিতৰত যেনে নাৰিকলৰ লাৰু তিলৰ লাৰু মুৰিৰ লাৰু গুড়াৰ লাৰু চিৰাৰ লাৰু শৈ লাৰু বুটৰ লাৰু আৰু চাউলৰ গুৰিৰ দ্বাৰা বনোৱা লাৰু আৰু বা বাদামৰ লাৰু
হয় হয় আপোনোক আপোনালোকৰ ফালে উৰুকাৰ দিনা কি ধৰণে উদযাপন কৰা হয় অলপ কওকচোন
হয় নিশ্চয়। উৰুকা মাঘ বিহুৰ আগা দিনা পালন কৰা হয় ই এক আনন্দময় পৰম্পৰা এইদিনা গাঁওবাসী আত্মীয় স্বজন আৰু বন্ধু বান্ধৱ একেলগে মিলি ভোজ খায়। উৰুকাৰ ভোজে সমাজত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ব বোধ বৃদ্ধি কৰে।
হয়, হয়।
আপোনালোকৰ ফালে ভেলাঘৰ সজা হয় নে।
হয়- হয় নিশ্চয় আমাৰ ইয়াতো বিভিন্ন আকাৰ আকৃতিৰে ভেলাঘৰ সজা হয়। ভেলাঘৰবোৰ সাধাৰণতে ঘৰৰ দৰে। আয়তাকাৰ আকৃতিৰ হয় ইয়াক বা খেৰ, খাগৰি আৰু পাতেৰে তৈয়াৰ কৰা হয়। উৰুকাৰ নিশ তথা মানুহে এই ভেলাঘৰত ভিতৰত বহি ভোজ খাই আৰু। গান গীত গায়। আনন্দ কৰে।
হয়। মাঘ বিহুৰ দমাহীৰ দিনা সাধাৰণতে, পুৱা মেজি জ্বলোৱা হয়। অগ্নি দেৱতাক প্ৰণাম কৰি আশীৰ্বাদ বিচৰা হয়। পিঠা লাৰু চিৰা দৈ গুুৰ আদি পৰম্পৰাগত খাদ্য খোৱা হয়।
হয়- হয়।
আৰু কিছুমান ঠাইত খেল ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
হয়- হয় আমাৰ ইয়াতে এইবোৰ অনুষ্ঠিত হয়।
হয়। আপোনালোকৰ ফালে হলী উৎসৱ কেনেকৈ উদযাপন কৰা হয়, ক'ব পাৰিবনে?
হয়- হয় নিশ্চয় আমাৰ ইয়াত হোলী উৎসৱ আনন্দৰে উ উদযাপিত কৰা হয়। হ'লী উৎসৱ বুলি ক'বলৈ গ'লে আনন্দ আনন্দ ৰং আৰু মিলনত উৎসৱ। উৎসৱৰ আগদিনা হেলিকা দহন কৰা হয়। মানুহে জুই জ্বলাই শুভ শক্তিৰ ওপৰত অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ জয়ৰ প্ৰতীক। হিচাপে উদযাপন কৰে।
হয়। উৎসৱৰ দিনা সকলোয়ে ইজনে সিজনক বিভিন্ন ৰঙেৰে ৰং লগাই। আৰু আনন্দ কৰে।
হয়-হয়।
উৎসৱৰ দিনা গান গাই, নাচে। আৰু আনন্দ উল্লাস কৰে। বহুতে মন্দিৰলৈ গৈ পূজা অৰ্চনা কৰে আৰু ঈশ্বৰত আশীৰ্বাদ লয়।
হয়- হয়। বিভিন্ন ধ
হয়, হলী উৎসৱ ভাতৃত্ববোধ। প্ৰেম সম্প্ৰীতি আৰু আনন্দৰ বাৰ্তালৈ পালন কৰা হয়।
হয়-হয়। অ'। আপোনালোকৰ ফালে দুৰ্গা পূজা কি ধৰণে উদযাপন কৰা হয় অলপ কওকচোন।
হয় নিশ্চয়। ভাৰতৰ অন্যতম জনপ্ৰিয় আৰু বৃহৎ হিন্দু উৎসৱ। এই উৎসৱত মা দুৰ্গাৰ পূজা অৰ্চনা কৰা হয়। মানুহে বিশ্বাস কৰে যে মা দুৰ্গাই অসুৰ মহিষাসুৰক বধ কৰি শুভ শক্তি। জয় আৰু অশুভ শক্তিৰ পৰাজয় ঘটাইছিল। সেই বিজয়ৰ স্মৃতিতেই এই উৎসৱ পালন কৰা হয়।
হয়- হয়। দুৰ্গা পূজা সাধাৰণতে আহিন মাহৰ পাঁচদিন ধৰি পালন কৰা হয়। সেই পাঁচদিন হৈছে ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমী আৰু দশমী।
হয় দুৰ্গা পূজাই মানুহৰ মাজত ঐক্য ভাতৃ তবধ শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰ কৰে। এই উৎসৱ কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয় ই ভাৰতীয় সংচ কৃতি শিল্প আৰু সামাজিক মিলনৰো এক উজ্জ্বল নিৰ্দেশনা।
হয়- হয়।
আপুনি দিপাৱলী কেনেকেই উদযাপন কৰে অলপ বৰ্ণনা কৰি কওকচোন।
হয় হয় নিশ্চয় দীপাৱলী সাধাৰণতে কাতি মাহৰ কৃষ্ণপক্ষৰ অমাৱস্যাৰ। দিনা পালন কৰা হয় এইদিনা ঘৰ, দুৱাৰ ভালদৰে পৰিষ্কাৰ কৰি চাকি, ম বাতি আৰু বৈদ্যুতিক লাইটেৰে সজোৱা হয়। দীপাৱলীৰ পিছদিনা কালী পূজাও কৰা হয়।
হয়, হয়।
দীপাৱলীৰ দিনা মানুহে নতুন কাপোৰ পিন্ধে। নতুন মিঠাই বনাই আৰু বিভিন্ন সোৱাদযুক্ত খাদ্য প্ৰস্তুত কৰে। আৰু আত্মীয়স্বজন আৰু বন্ধু বান্ধৱীৰ লগত শুভেচ্ছা বিনিময় কৰে। শিশুসকলে আনন্দ কৰে আৰু বহু ঠাইত সাংস্কৃতিক অনুষ্ঠানৰো আয়োগ কৰে।
হয়-হয় দীপাৱলীয়ে আমাক দীপাৱলীয়ে আমাক কিহৰ বিষয়ে শিকাই অলপ বৰ্ণনা কৰি কওকচোন।
হয়, হয়, নিশ্চয়। দীপাৱলী আমাক মাজত প্ৰেম সম্প্ৰীতি, ঐক্য। আৰু ভাতৃত্ববোধ বৃদ্ধি কৰে। এই উৎসৱে সকলোকে সুখ শান্তি আৰু আশাৰ নতুন পোহৰ বিনে।
হয়- হয় নিশ্চয়।
আপুনি মোক কওকচোন লক্ষী পূজা আপোনাৰ লগত তাতে কেনেকে উদযাপন কৰা হয়।
হয় আমাৰ ইয়াত লক্ষী পূজা সাধাৰণ ভাৱে উদযাপন কৰা হয়।
হয়- হয়।
গধূলি পূজা কৰি সকলোকে প্ৰসাদ বিলাই। খিচাৰ খিচাৰী। প্ৰদান কৰা হয় অতি নিয়মিত
আমাৰ ইয়াতো এইদৰেই পালন কৰা হয়। অ'।
আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিল।
হয়।
আপোনাৰ পৰা বহুতো নজনা কথা জানিব পাৰিলোঁ।
হয়।
মৰো আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিল আপোনাৰ পৰাও নজনা কথা জানিব পাৰিলো। ভাল লাগিল।
ধন্যবাদ আপোনাৰ পৰা বহুতো জানিব পৰা কিছু কথা শিকিলোঁ। তেনেহলে আজিলে হ'ব
ঠিক আছে আজিলৈ ৰাখিছো।